হেল্ল' অ' মোৰ ভইচটো আহিছে নে আহা নাই? অ'মোৰ ভইচ আহিছে নে আহা নাই?
আহিছে, এতিয়া আহিছে।
অ' কি বা হৈছিল শুনা পোৱা নাছিলা তেতিয়া ফোনটো কাটি দিলোঁ এইটো কাৰনে।
অ'নেটৱৰ্ক প্ৰব্লেম হ'ব চাগে।
অ'নাই মৰতোটো ঠিকেই আছে।
নহয় ইফালে হ'ব চাগে তুমিতো তো মানে দূৰত আছা ন, মোৰ পৰা।
বাকি কোৱা খবৰ - পাতি কেনে তোমাৰ?
ভাল তোমাৰ?
মোৰো সিমান বেয়াও নহয়, ভালো নহয় মাজৰ আৰু।
অ'মোৰো মানে আজি গাটো বহুত বেয়া আছিলে।
অ' ক'তবাত ফুৰিব কিবা বৰষুণত ভিজি গৈছলা নেকি?
নহয়, নহয় মোৰ পেটটো বহুত বিষাই আছিলে এইকাৰণে।
অঁ, আই থিংক, ফাষ্ট-ফুড বহুত খাইছা নেকি?
এ হ'ব পাৰে।
অঁ, সেইটোৱে মানে বেছি বাহিৰা ব- স্তু যদি এইবোৰ বহুত যদি সেৱন কৰা, খোৱা যদি তেতিয়া হ'লেও এনেকুৱা হয়, মই যিমান জানোঁ।
অঁ, অঁ।
সেইটোৱে চাগে। বাহিৰা বস্তু অলপ বহুত খাই দিছা চাগে এইকেইদিন?
হ'ব পাৰে। মই মানে, মোৰ ফ্ৰেণ্ডৰ লগত ফুৰিব গৈছিলোঁ ন'। তেতিয়া মানে খাই- তেতিয়া খাই খালোঁ আৰু চিকেন পকৰা, পিজ্জা- চিজ্‌- তেয়া এইটো কাৰণে চাগে হ'ব পাৰে? হে ৰাতি পানীপুৰী খাই লৈছিলোঁ যে।
অঁ, ইমান বেছিকৈ যদি খোৱা যায় বাহিৰা বস্তু শৰীৰৰ কাৰণে বহুত হানিকাৰক হয় চোন?
অঁ, কি কৰিম এতিয়া ফুৰিব গ'লেটো যেনো খাবই লাগিব ন'?
এইটো হয়। তথাপিও অলপ সাৱধানতা ল'ব লাগে মানে যি-টি খোৱাত্‌কে অলপ। কথাটো বুজিলে নে?
অঁ, অঁ বুজিছোঁ?
সেইটো অলপ সাৱধানতা ল'বা। তেতিয়াহ'লে আৰু স্বাস্থ্য-পাতি আৰু শৰীৰৰ কাৰণে ভাল। নহ'লে যি- টি যদি খাই থকা, তোমাৰ কাৰণেটো বহুত বেয়া হ'- ব। হয়, নহয় কথাটো? শৰীৰৰ কাৰণে বহুত হানিকাৰক আৰু বেয়া।
অঁ, সেইটো টো হয়।
ঠিকে, পিছে কিনো কম মানে! নাই -নাই এই বৰষুণ কেনেকে যাম! ফুৰিব যোৱা প্লেনিং হয়। অঁ, এতিয়াও দি আছোঁ।
আমাৰ ইয়াতেটো বৰষুণে মানে ৰাতিপুৱা- ৰাতিপুৱা টাইমত অলপ দিয়ে তাৰপিছত আৰু নিদিয়ে, তাৰপিছত গৰমেই থাকে।
আমাৰ ইয়াত ওলোটা।
অঁ।
ইয়াতে বৰষুণ দিয়ে থাকিব, দিয়ে থাকিব।
তাতে ইমান কিয় দিয়ে? ইয়াতে নিদিয়ে যে, তাতে দিয়ে থাকে!
আমাৰ ইয়াতে বানপানী হ'ব, এইটো নৰ্মেল কথা। মানে ইয়াতে বতৰো এনেকুৱা মানে ইয়াতে হাই বহুত পলিউচন আছে ন।
অঁ, এই কাৰণে।
সেইটো মানে এইটো- ত' সেইটো কাৰণে চাগে ইমান-
অঁ, অঁ। হেল্ল'। হেল্ল'। হেল্ল'।